এ, শুনি আছোঁ, শুনি আছোঁ। এই গেম খেলি আছিলোঁ।
কি গেম খেলি আছা?
এইটো ভিডিঅ ক্ৰিকেট লীগটো, ৰিয়েল ক্ৰিকেট।
গম পাইছোঁ, গম পাইছোঁ। মই ইনে অ', ভালেই কৰিলা।
অসীম খেল আজিকালি। লাষ্টত যিকেইটা চৰ্ট দিছো ন এটা ছিক্স চাৰি, চাৰি। ইলাইট ডাইক বেগ মানে কাটি পেলাই গৈছে বোলে নাই নাই নেখেলোঁ নেখেলোঁ আৰু।
তাকেহে। মই আতৰাই দিলো মোবাইল।
উম। বাকী ফোনটো ঠিকেই আছে নাই?
এ নতুনকে কিনাতটো।
উম।
কেমেৰাটো ভাগিছিলে, বনোৱা নাই আছে।
উম, আগৰটো আছে নাই?
সেয়া আগৰটোৱে এইটো। ভাল ভাল পাওঁ চলাই। এইটো নচলাৱে। দুদিন-তিনদিনলৈ চুইয়ে নাচাওঁ। আজি ৰাতিপুৱা শুই উঠা পৰা সেইটো চোৱাগে নাই। ডাৰাজতে সোমাই কিবা, এইটো ফোনৰ মায়া-মোহটো এৰিব পৰা নাই, মানে। আৰু তোমাৰ, এইটোত মানে, তোমাৰ যিখিনি সুবিধা পায়, সেইটোত নাপায়।
উম, সেই নাপায়-নাপায়। তুমি, তোমাক এইটো, এইটো এনেকুৱা, এইটো বেলেগ এটা হ'লেও লাগিবই এনেকুৱা।
মানে তোমাৰ সেই, এইটো যেনিবা দুহেজাৰ ছাব্বিশ চনত যদি চলি আছে, সেইটো এতিয়া, দুহেজাৰ চৈধ্য চন মানতে চলিয়ে আছে, মানে। দুহেজাৰ চৈধ্য চনৰ এইটো মোবাইলত যি খিনি আহিছিলে। এ, ইয়াৰ ছাব্বিশ চনত এতিয়া, সেইটো আহিছে মানে, তেনেকুৱা।
অ' অ'! তেনেকুৱা।
এই বেক কৰিবলৈ অপশ্যন এটা নাই, তাতকৈ লাগেনে, গোটেইটো ওৰাই দিব লাগে।
পাৰি বেক কৰিবলৈ। কিন্তু, তুমি মানেটো ফাৰ্ষ্ট ন'।
অ'হ'!
সেইকাৰণে, অলপ তেনে সেৰি হৈছে। মানে, তুমি যদি ডাইৰেক্ট বেক কৰি দিয়া, একেবাৰে যায়। মানে কি, প্ৰথম-প্ৰথম ন' তোমাৰ? মই বহুত দিনৰ মূৰত অভিলাইছিলো। টাচ ইউজ কৰিলে, তেনেকুৱা হয়। অভিলাছটো চলালে মানে কি, একেবাৰে গোটেইটো উৰি গুচি যায়।
গম পাই
আকৌ, আকৌ টিপিব নোৱাৰি।
তুমি এতিয়া, কেতিয়া ল'বা?
মই ল'ম চাগে মোৰ।
এ, একেবাৰে নিজে চাকৰি পোৱাৰ পিছত ল'বানে কিনো?
তাকে-তাকে, চাকৰি কৰাৰ পিছতে ল'ব লাগিব এটা।
দুহেজাৰ ত্ৰিছ চনৰ ভিতৰত চাকৰি বিচাৰা আও?
ট্ৰিছ চনতে বিচাৰিব লাগিব নেকি চাকৰি?
তুমি বিচাৰিব লাগিব। মই, সাতাই-আঠাইশত ওলাম আৰু ত্ৰিছ। পিছত ইমান পটককে, মোৰো লাগিবই ত্ৰিছ। নহয় তুমি, ভাবা না? তুমি এতিয়া, এতিয়া ওলাইছা, তাৰপিছত আকৌ ত্ৰিছলৈকে যদি, ঘৰত এনেই বহিয়ে থাকা, তোমাৰ কি হ'ব?
তেতিয়ালৈ আকৌ, মাথাত কিবা থাকিবনে বাৰু এইবিলাক পঢ়া!
আৰু আমাৰ যে যিবিলাক, মানে, চাকৰিটো বিচাৰি গ'লো, আমাকতো সুধিব চাগে, প্ৰশ্ন।
প্ৰথম ইণ্টাৰভিউ ল'ব নহয়, তোমাৰ।
অ'! সেইটো যদি, পাঁচ নকৰোটো নোপাওঁৱেই।
চিনিও নেপোৱা। আজিকালি যি হৈছে, একজামো দিবলগীয়া হৈছে আজিকালি। পৰীক্ষাও দিবলগীয়া হয়। পৰীক্ষা নিদিয়াকে তোমাক, নিদিয়ে আৰু চাকৰি।
কি কৰোঁ ঔ! এইবিলাক, পইচাবিলাক এনেই ডুবালো নেকি।
হে! বেঙেনা খেতি হ'ল আৰু।
হে?
বেঙেনা খেতি।
এনেকুৱাই হৈছে অ ভুটৰ মুখত ৰাম ৰাম
তেনেকুৱাই
এ উ
উহ নাছানো কি হয় আৰু ত্ৰিশ লৈকে যদি ত্ৰিশ লৈকে জব চাকৰি বিচাৰিয়ে ফুৰো তেতিয়াহ'লে মই মেচিন কেইটা নামে পাহৰি থাকিম দেখোন।
হু
তুমিতো তেতিয়ালে পাহৰিবাহে মই দুবছৰ পঢ়াৰ পিছতেহ গম পাইছো।
এম আৰ আই যে ৰেডিয়েচন নিবি। আৰু গোটেই সম্পূৰ্ণ নামটো।
অ তুমিতো বহুত পিছতে গম পাইছা এইটো যে ৰেডিয়েচন নিদিয়ে বুলি। পঢ়ি কমপ্লিটে হ'ব এতিয়া।
পঢ়ি কমপ্লিটে হব হল নি
তুমি যদি তুমি যদি এইটো কথা যদি কৈ পাই দাচত ক'লা হেতেন ও
বেয়া দিলে হেঁতেন নেকি মোক
বেয়া নিদিয়া তোমাক লাজ দিলে হেঁতেন আৰু কিনো। হাঁহিলেহেঁতেন আৰু চবেই এতিয়া না এতিয়া এতিয়া কেইজন নাই বাৰু এতিয়া আগতে যিকেইজনে বহুত হেৰি কৰি থাকে। এজন আছিলে এজন এতিয়া এইমচত গ'ল গুৱাহাটীত। নাই আগৰ দাছত থকা নাই মানুহ।
মালিকজনীয়ে গুচি যোৱা হ'লে।
এজনী গলে বাচিয়ে যাব, এ নাযায় এজনী মালিক থাকিবই সেইজনীৰ পৰা অকণ সাৱধান থাকিবা দেই তুমি। সাৱধান মানে ভালকে থাকিব আৰু।
হা। পাৰা পাৰা।
বেয়া হব নি?
কিবা খাই আছিলা নেকি?
মই পানী খাই আছিলো সেই বুলি পানী চানী কিনি আনিবলৈ বাদ দিলো নহয়, টেপৰ পানীকে খাওঁ।
হেই খাই দিয়া একো নাই।
অ লইমানো বেয়া নহয় আকৌ চাবলৈ গ'লে আমাৰ টেপৰ পানীটো।
অ', পানীটো ইমান বেয়া নহয় অভিলাছো কৈছে ন আ পানী ইমান বেয়া নহয়। আৰু কাৰণ
এই চবেই এইডোখৰ বহুত খিনি লৰায় তোমাৰ এনেকে কিনি নাখায়েই ভালেই পানীটো।
আৰু তোমাৰ পানীটো মই ঠিকে পাইছো বাৰু গোন্ধ চোন্ধ ইমান নামাৰে ন।
আৰু মানে এতিয়া তোমাৰ কি হ'ল অকলে অকলে হৈ পৰিলো যে, এইবোৰ ওলাই মেলিও যাবলৈ মন নোযোৱা হল আৰু তাতে পানী চানী আনিবলৈও মন নোযোৱা
অকলে থাকিলে অকলে থাকিলে যে একদম ওলাইও যাব মন নাযায়।
মই যোৱাই নাই গম পোৱা নে অকল কলেজলৈ ওলাই যাওঁ তেতিয়াই কিবা কিবি বজাৰ কৰি লৈ আহো সেয়াই। তাৰ বাদে বেলেগকে কোতো যোৱাই নাই।
এ গুৱাহাটীত থাকিলা বাৰু ৰুমৰ ভিতৰতে সোমাই থাকিব পাৰি দিনটো, একো নাই।
ত পাৰি আৰু সেইটো কাৰণে এই তুমি গুৱাহাটীত থাকাও তুমি তোমাৰ নিজৰ ৰুম টো ভিতৰত সোমাই থাকা, দিনটো পৰি থাকা তুমি বহুত কামোৰ খাবা, কিন্তুু গুৱাহাটী নিজৰ ৰুমটো সোমাই থাকা তুমি একোৱে কামোৰ নোখোৱা।
আৰু দিনটো পুটককে যায়।
মানে থাকি ভালে লাগে ৰুমটোত, কেলৈ নাজানো আও।
ভাল লাগে মোৰো। তোমাৰ মোৰ কি আছিলে ৰাতিপুৱা শুই উঠিব, উঠি ভাত পানী বনোৱা মানে দেওবাৰ দিনটো কেনেকে যায় দেখিছা নাই।
দেওবাৰ দিনটোত কেনেকে যায় গমেই নাপাওঁ।
গমেই নাপায় আৰু কেনেকে যে লখিমপুৰ পৰা গৈ কেনেকেনো গ'ল দিনকেইটা গমেই নাপালোঁ।
লখিমপুৰত থাকিয়ে মই কামোৰটো খাম বুলি ভাবিছোঁ।
নেপাওঁ নেপাওঁ, যদি মানে কি মই কলো ন ভাল লাগিলে ভাল লাগিব, যদি নালাগে নালাগে প্ৰথম দিন বেয়া লাগিব চাগে। কষ্ট যে দিব। কেতিয়া যামগে কেতিয়া যামগে লাগিব, ধেমালি কথা নেকি বাৰ ঘণ্টা কৰি থকা।
আমাৰ কাৰণে ভাল পইণ্ট এটা আছে বাৰু।
প্ৰথমত প্ৰথমত ভালে লাগিব থাকি, প্ৰথমত কাৰণ
মানে তোমাৰ কেনেকে আমাক যদি কোনোবাই যদি মানে যে, আমি এইটো ভাবিছো যে, যিটো বিশ দিন কৰাটো যে,
উম।
সেইটো আমি গৈয়েই ক'মগে।
অহ সেইটো নকবা, তুমি নকবা বেলেগক কব দিবা।
নহয় শুনা মানে কথাটো বেলেগেই ক'ব, ডিজিতে ক'ব ডিজিতৰ মানে তোমাৰ যিটো মামা ককা
অঁ।
যিটো মামা ককা আৰু।
মামা ককা অঁ।
মানে ধৰি লোৱা, এতিয়া তোমালোকৰ যেনেকে ককা আৰু মামা ককা।
অঁ অঁ গম পাইছো অঁ, কি কৰেনো?
দাস মেডিকেলত তাৰয়ো কিবা শ্বেয়াৰ আছে আধা।
হয় নি?
আমি সেইকাৰণে নোযোৱা নেমেলাকে সেই মানুহজনৰ লগত কথা পাতিহে আমাৰ হৈ গ'ল।
কোনো হয়, নামটো কিনো?
বুঢ়া মানু্হে, দাসৰ লগৰ মানে, নোমল দাসৰ লগৰ।
অঁ।
সেইকোনে ফোন কৰি দিলত সে সেইজনেই হে ফোন কৰিছিলে, ৰিতু সোণোৱাল নে কি যে সেইজনলে। এই এইকেইটা মোৰ হেৰি ভাগিন বোলে। মোৰ নিজৰেে ভাগিন, ইহঁতক কৰাই দিবাও বোলে তেনেকৈ কৈ দিছে। আমি মানে তোমাৰ এই কাউণ্টাটোৰ কাষৰ যে চকীকেইখন যে, ৰিচিপচনৰ কাষৰ যে চকী কেইখন যেনেকৈ যে ভিতৰলৈ সোমাই যোৱা ৰা স্তাটো যে, আমি সেইডোখৰতে তোমাৰ বহি আছো বহি আছো বাৰটামান বজাৰ পৰা দুটামান বজালৈকে বহিছোঁ, চব মানুহ অহা যোৱা কৰি আছে কোনো কাকো সোধায়ো নাই আমি মানে পেচেন্ট নে, কি কামত গৈছো
উমহ কোনো সোধা নাই।
তাৰপিছত এ তোমাৰ সেই মানুহজনলৈ ফোন কৰিলো, সেই মানুহজনলে ফোন কৰো মানে কোনে ৰি তু সোনোৱাল বোলা এজন ওলাই আহিছে, ওলাই আহি আমাৰ লগত কথা পাতিছে। অ এনেক এনেকে আমোকলৈ ফোন কৰিছিলা নেকি তোমোলোকে? আমি বোলে হয়। তাৰপিছত কৈছে, হ'ব দিয়া কৈছে তেওঁৰ কথাটো মই ব্যস্ত আছিলোঁ সেইকাৰণে মই লগ কৰিব পৰা নাছিলোঁ বোলে তোমালোক এতিয়া যোৱা তোমালোকৰ হৈ যাব আৰু আমি সেইদিনাখনৰ পৰা একো আজিলৈকে যোৱাই নাই আমি।
এতিয়া কনফাৰ্ম দিলে নাই গ্ৰুপ শ্ৰুপ খুলিলে নাই তোমালোকৰ?
গ্ৰুপ চুপত নাই দিয়া নহয়। কিন্তু আমাৰ কনফাৰ্ম হ'ল মানে এই চা চাৰে আমাক দিছে নহয়।
অ।
বাকীখিনি গোটেইখিনি পেনদিং আছে প্ৰথম প্ৰথম অকল ডিজিত আৰু মোৰ আৰু ইউজিত হৈছে। আৰু আমি দাস মেডিকেললৈ প্ৰথম সেইদিনা যে কলো সেইদিনা আমাৰ একো কাগজ চাগজ দৰ্খাস্ত চখাস্তও নিদিলে আমি জাষ্ট সেই কথাটোহে কলো।
অ আমাৰ প্ৰথম যাওঁতে মেম ডাইৰেক্ট মেমৰ লগত অ-কথা ডাইৰেক্ট মানে হেৰি লগত কথা পাতিছো তাৰ পিছত কিবা-কিবি ডকুমেন্ট কাগজ পাতি লৈছে আৰু সেয়াই আমি তাইক মানে কি, অভিলাষে ক'ব গ'লে যে এনেকে এনেকে চলি যাম, আমি ক'ব লৈছোঁ আৰু, তাক যিকেইটা ধুলে তাক ধুলে ন? পিছত আমি ক'লো হ'ব।
নহ আমিও, আমিও মানে বৰ্তমানলৈকে কোৱা নাই কিন্তু সেই ডিজিটে মানে ম ইয়াত তুমি তোমাৰ মামাৰ ঘৰত ক'বলৈ ভয় নকৰা ন?
অ, অ অ অ
মানে ডিজিটে কৈছে মই আমাৰ ককাক এনেকৈ বোলে এন অ' চিখন দেখাম।
হয়',
তাত বিছ দিন বুলিহে লিখা আছে বোলে মানে চাৰিটা বস্তুত আশী দিন মানে বিছ দিন বিছ দিনকে আমি আশী দিন থাকিব লাগিব।
অ অ
সেইটো বোলে দেখাই চাম ডাইৰেক্ট বোলে মেডিকেলৰ মানুহক নেদেখাওঁ সেইটো বোলে মই মানে দেখাম আৰু মানে মই অকল ককাক দেখাম ককাই যদি কই হ'ব তেতিয়াহ'লে আমি মেডিকেলক ক'ম আৰু মানে ককায়ও কৈছে বুলি
অ', অ।
সেইবুলি কৈছে সি, মই বোলো কৰিবা আৰু তুমি যি কৰা তোমাৰ কথা শুনিয়ে আহিছোঁ।
হ, ঠিকে আছে একো নাই। চিনাকি থাকিলে ভালেই
তাকে আৰু, কি হয় এতিয়া তিতা, মিঠা অভিজ্ঞতা
এ চি হাৱা খাবা আৰু এ চি হাৱা খাবা আৰু এতিয়া গৈ।
এ যি নহওঁক তোমাৰ তিতা মিঠাটোতো চবতে থাকিব ভালটো থাকিলে বেয়াটো থাকিব।
উম', থাকিব, থাকিব।
মানে ভালো যিমান পাম কালো সিমান পাম।
নিব লাগিব?
আৰু সেয়া এক্স ৰে, চিটি স্কেন লোৱা কেইটা সেইকেইটা যুদ্ধ হৈ থাকে বোলে সেয়া
অ', এতিয়া নহয়, এতিয়া নাই।
তেওঁ এইবিলাক আঁতৰিয়ে থাকিম দেই মই
কোনে ক'লে?
তোমালোকে কৈছিলা।
অ', জানো কেতিয়া কৈছিলোঁ।
এই, এ অভিলাষে আৰু জিতুমণিয়ে কালি শুনাটো
উম উম মই ছুটি দিব বুলি মই গৈছোঁ আৰু, মই ফোন কৰিলে নাযায় নগ'লো।
হে?
হে এতিয়া নহয়, এতিয়া নহয়, এতিয়া নাই, এতিয়া যিজন চিটি স্কেনত আছিলে ন'
অ'।
এতিয়া গুৱাহাটী এইমচলৈ গুচি আহিলে, য'ত আগৰ জনী বাঁ এজনী আছিলে। সেইজনী এতিয়া এ কেঞ্চাৰলৈ ষ্টেট কেঞ্চাৰলৈ গুচি গ'ল কাষৰ খন, তাৰপিছত আৰু এটা আছিলে, আমি আমি যোৱাৰ লগতে সোমাইছিলে আহি মানে দিছপুৰত কৈ গৈছিলে। সি এতিয়া শিলচৰত আছে।
ঠিকে আছে তেতিয়াহ'লে আ, গৰম পাম আৰু যাম যি হ'ব হ
এতিয়া নাই, এতিয়া পুৰণাৰ পুৰণা নাই, পুৰণা তিনজন আছিল। তিনজন আছিলে, তিনজন গুচি পুৰণা মানে কি এটা এটা বাবাত ষ্টাফ এতিয়া তাতে এটা কৰি আছে। আমাৰ লগৰ হয় ডিপ্ল'মা আছিলে, দেউৰী বুলি দেউৰী বুলি ক'ব পাৰে তাক। সি চিনি পাই আমাক ভালকে।
ভাল হ'লেতো ভালেই।
তাক ক'বা সি ধুনীয়াকে চিনি পায় আমাক।
অ'। বাকী সেইফালে চাগে পুৰা পানী আছে, আমাৰ এইফালে।
সেইফালে, আমাৰ ঘৰৰ ফালে পানী নাইচোন।
মাছ-চাছ ওলাইছে নাই পথাৰত? ধৰিচানে নাই? ধৰানে নধৰা মাছ?
মাছ মৰা নাই আজি আনিছিলে বাবে, লাঙি পাতিছিলে। লাঙিত মাছ লাগিছিলে।
আমাৰো তেনেকে বেলেগকে নো আৰু ক'ত ধৰিবা কিন্তু পথাৰখনত খেপিয়াই পেলে অলপ নামিলো।
কালি নহয় কালি চিকাৰ কৰিব গৈছে নহয় ৰাতি।
বৰশীতো বাবা, বৰশীটো বাবা সময়তো বহুত ধুনীয়াকে পাৰ হ'ব।
আজিকালি এইটো নাইয়ে আৰু, আগতেহে আছিলে।
তাকে।
উম।